হেল্ল'।
শুনি পাইছা হেল্ল' শুনিছানে? অ মই বোলো শুনা নাই নেকি।
পাইছো পাইছো, কি কৰি আছা?
কি কৰি আছা?
এতিয়া এনেই ওলাই আহিছো বাটৰ ফালে।
অ', এ মই এনেই বাগৰি আছো।
খোৱা বোৱা কৰিলা চাহ পানী। অ', ভাত পানী মাই বনাই আছে ভাত। অ সোনকালে খাব লাগে আচলতে ভালেই কৰিছা। অ', দেৰিয়ে হয় মোৰ অলপমান দেৰি-
অ', দেৰিকৈ বনাই চাগে।
অ', দেৰিকে নবনাই বাৰু সোনকালেই বনায় কিন্তু মোৰহে অলপমান খোৱা দেৰি হয়।
অ', কিবা-
বাকী কি - খালা নাই খোৱা নাই বাৰু উম আবেলি গাখীৰ খালো।
উম।
অই কি কয় দালি আৰু এই যে কোমোৰা যে
উম, উম
তাৰ পিছত মাছ সেয়
অ', ভালে গলা গৰম কেনেকুৱা তোমালোকৰ ফালে আজি
দিনত গৰম বহুত এতিয়াও গৰমে পৰি আছে তথাপি ফেনৰ হাৱাত থাকিব পৰা হৈ আছে এতিয়া কিন্তু দিনত মানে ফেনৰ হাৱাত থাকিলেও গৰম লাগি থাকে মানে বহুত
অ', আজি দিনত গৰম দিছে আজি
দিছে আকো
অ', দিয়া বাহিৰতে ওলোৱা নাই সেইকাৰণে আজি অ', শুলু আৰ কি কৰিম
শুলা অ দিনত কি বেমাৰ হৈ আছে বুলি কৈছিলে যে কি হৈছে
অ', মোৰ অলপমান পেচাৰটো ল' হৈ আছিলে তাৰ পাছতে মানে জ্বৰ এই ভাইৰেল জ্বৰ আহিছে ৰে
অ', হয় নেকি মই দেখুন গম নাপাওঁ
অ', আহিছে তাৰপিছত জ্বৰটো মানে গৰম ঠাণ্ডা মিক্সও হৈ যায় ঘপককে ঠাণ্ডা পানী খাই দিওঁ সেইবাবে মানে জ্বৰটো উঠি থ গ'ল এতিয়া মানে ঔষধ চষধ খাইছু খাই মেলি কেনে ভাল হৈছে বাৰু এইকেইদিন
হ তুমি ছাগে ভালকৈ খোৱা বোৱা নকৰা ছাগে
অ', খোৱা বোৱাাটো মোৰ অলপমান খেলি মেলি হয় বাৰু সেইকাৰণেই মোৰ পব্লেম পেচাৰটো ল, হৈ যায় অ',
পেচাৰটো বাৰু আমাৰো নৰ্মলে হৈ আছে মানে হাই অ', নহ ল নহয় মানে বেছি সেনেকুৱা টাইপৰে হৈ আছে অলপ খোৱা বোৱা কৰিব আকৌ
অ', তাকেতো এ মাংস চাংস মানে অলপ দিন মই খোৱা নাছিলো সেইটো কাৰণে হৈছে একচুৱেলি এনেই গাহৰি চাহৰি খাই দিলে আহি যাব আকৌ পেছাৰটো
তুমি খুৱা মানে
অ', মানে হাঁহৰ মাংস এনেকে খাই দিলেত আহিয়ে যাব আৰু
কিয় খোৱাটো কিয় বাদ দিছিলা আকৌ
এ, মই মানে খোৱাাটো অলপমান বাদ দিছিলো মোই এতিয়া হেৰি গাওঁ ঠিক নাছিলে তাৰ পিছত তেনেকে থাকিলে মানে আকৌ খাবও মন নাযায় নহয়
হু
সেইবাবে মানে খোৱা নাছিলো, এতিয়া বাৰু আকৌ ধৰি চোৱালাহে কে
উ, ধৰা আগৰ নহলে আকৌ গা মানে বেয়া হলে ভাল ন ভাল নহয় ন
আৰু গৰমত খাৱ মন নাযায় চাবাচুন
অ', এই গৰমটুদিলে মন নাযায় বাৰু সেইটো হয়
উম গৰমত একদম মুখা কৰিব মোৰ মন নাযায় বস্তু মই দিনটো মই ভোকত ৰখি যাও সেইবাবে মানে মোৰ ম অলপমান পব্লেমে হৈ যায় পানী খাই জীয়াই থকা নিচিনা থাকু
ইমানে তেনেকুৱা নকৰিবা
অ হয় দিয়া তুমি মৰিগাঁও কলেজতে পঢ়া হবলা ন
নাই নাই মই পঢ়া মানে শেষে হ'ল মোৰ মৰিগাঁওত পঢ়া নাছিলো মই জি টু ই পঢ়িছিলো মৰিগাঁও দিকিলি যে
অ অ অ তুমি গ্ৰেজুৱেচন কৰিলা ন
অ মোৰ শেষ যোৱা বছৰ হৈছে দুহেজাৰ পঁচিছত
অ মই বাইশতে কমপ্লিট কৰিলো মই ৰহা কলেজত গৈছোঁ মই
অ অ এনে তোমাৰতো অৰ্জুনৰ ঘৰ হেৰি থে ন কি ক অজ ঘৰটোতো তাতহে কি কয় সখিনি কি কয়
আহ আহত গুৰি
অ কিন্তু এতিয়া তুমি মানে তাতে কম্লিট কৰিলা যে
মানে আমাৰ ইয়াৰ পৰা এতিয়া মৰিগাঁওতো একেই হয় আৰু মানে ৰহাও একেই হয় অ ৰহা মানে আমাৰ এতিয়া হাইৱে কাষতে হৈ যায় ন চিধা চিধি ৰাস্তা মৰিগাঁৱলৈ অলপমান অকোৱা পকোৱা হৈ যায় ন সেই মানে মৰিগাঁৱলে আমাৰ
মানে হেৰি নহয় মই ভাবিছিলো তুমি ইফালে যে নগাঁও চালে যে ৰহা এন যে আ যে সিফালে বুলি ভাবিছিলো সিফালে নহয় ন গম পি বোলো মই তাত গম পাইছো গম পাইছো স তুমিফাল কমপ্লি কৰিছােক বুলি ভাবিছিলে সেইকাৰে মই সৰু সিফালে গল গৈছো মইকৌ ইফালে
আহ অ অ হাইৱেটোৰ কাৰণে মানে আমাৰ ৰহালৈ গুচি যোৱা যায় এ তুমি মজু চাব আহিছা নাই ম
নাই মই জানো তোমালোকৰ ম'হৰ যুঁজো বহুত ভালকে মানে বহুত পপুলাৰ হ'লে গম পাও কিন্তু চাই পোৱা নাই আজিলে
আমাৰ ঘৰৰ কাষতে হয় মানে আমাৰ ঘৰৰ পাছফালেই হয় আৰু ঘৰৰ পৰা চাব পৰা নিচিনা
আহ
মানে আমি নাযাওহে মানে বহুত ভিৰ হয় ন অ আহিলে কবা আমাৰ ঘৰৰ ওচৰতে হয়
এই অহা বছৰলৈ নাযাব লাগিব চাব কাৰণে এ ভয় লাগে নাই নাই মানে কি হ'ল আমাৰ ইয়াতো পাতে সেনেে আমি ইয়াতো চাব যাব পাওঁ হয় কিন্তু মানে ভয় লাগে ন ইয়াতো যাব নোৱাৰো মানে সেইটোয়ে কাৰণটোো মহ বিলাক যেনেকুৱ হে অ কয় ন মানুহ বিিলাকে একদম খং উঠে বহুত বেয়াকে উঠি আহে উঠ
অ আকৌ মহে দৌৰাব আকৌ সেইকাৰণে মোৰো ভয় লাগে মই আমাৰ ইয়াতে নাযাওে নহয় এনেই অকমান মানে এনেই চাই পেলাই গ মেলা খন হয় ভোগালী মেলা তাত যাওঁ আৰু কিন্তু মজু মোৰ যাব ভয় লাগে
তোমাৰ অৌ লাষ্টত হয় নে ফাৰত ফাৰ্ষত হয় চাগে ন
এইে প্ৰথমতে মানে বিহু দিনাখনৰ পৰা মানে উম বিহুৰ পাছদিনাখন আমাৰ মহোজু আমাৰ ইয়াতে মানে ফাৰ্ষ্ ডে হয় আৰু তাৰ পাছত াছত বেলেগত চবতে হয় আৰু গোটেই মাহটো হয় আৰু তাৰ পাছত আৰু ভোগালী মেলাখনো হইয়ে নহয় ইয়াতে। ডাঙৰকে হয় বাৰু ভোগালী মেলা ইয়াতে। ভাল লাগে, চাবলে আহিবা, চাবলৈ আহিলে, ভালে লাগে। ঘৰ ইয়াতেই। ইয়াতে মানে মিচিং মানুহবোৰ আহ ইয়াতে মানে এইবিলাক অ দোকান বোৰ দিয়ে ন, খোৱা- বোৱা মিছা মাছ, গাহৰি এনেকে পাৰ চৰাই এ এনেকে দোকানবোৰ দিয়ে।
মেলা পাতিলে সেনেকুৱা পাতে ন? বহুত মানে বস্তু ওলাই চাগে ন?
অ ডাঙৰকে পাতে, অ গাহৰি পুৰে। তাৰ পাছত আচাৰ-চাচাৰ এইবোৰ ওলাই কাপোৰৰ দোকান, তাৰ পাছত এইবোৰ যে চকৰি- তকৰি এইবোৰো দিয়ে ন বহুত ভাল লাগে আৰু আমি চকৰি- তকৰিত ঘূুৰো। উম
আমাৰ ইয়াতো সেনেকা নিদিয়া নৰ্মেলি মানে বগৰী চগৰী ওলাই ন এনেকুৱা
অ বগৰী চগৰী। মানে আমাৰ অ ম'হ যুজৰ মেলাখনো বেলেগ। আৰু ম'হ যুঁজৰ কাষতে ভোগালী মেলাখন হয় মানে ডাঙৰ ডাঙৰ দুখন হয় মানে আমাৰ ইয়াত। অ অ একেদিন মানে ম'হ যুঁজ এদিনেই হ'ব তাৰ পিছত ভোগালী মেলাত তিন দিন হ'ব মানে চৈধয় তাৰিখৰ পৰা মানে উ চৈধ্য পোন্ধৰ ষোল্ল সোতৰ ওঠৰাৰিখ মানলৈকে মানে ভোগালী মেলা চলি থাকিব।
আহ সেইটো হম হম্ তিনদিন পাতে মানে মই আজিহে গম পাইছো তিনদিন পাতে বুলি।
উম পাতে পাতে প্ৰতি বছৰে পাতে
এনেতো মানে ফেমাচ বুলি গম পাও হয় ম'হৰ যুঁজটো যে বহুত বেছি মানে পপুলাৰ বুলি গ'ম পাও কিন্তু তিনদিন যে পাতে সেইটোথা
অ ভ ভোগালী মেলা কাষত তিনদিন পাতে বহুত ডাঙৰ হয় আমাৰ ইয়াত।
অ
প্ৰতি বছৰে পাতেই বাৰু চাব আহিব। ভাল লাগিব।
আহ
বাকী তোমাৰ তোমাৰ কোনখিনি ভোৰ বন্ধাত হয় ন ঘৰ?
অ ভবন্ধা ডাইৰেক্ট ভৰবন্ধা মানে টেম্পু ষ্টেড টোৰ ওচৰতে। কিয় কিবা কামত আহে নেকি এনে?
কিবা কিবি মিটিঙত যাই থাকে মানে অলপ পলিটিক্সৰ লগত জড়িত যে। গৈ থাকে মানে মোক কয় নহয় মানে তেতিয়া গম পাও আৰু ভোৰবন্ধা মৰিগাঁৱৰ।
উম উম বাৰু মৰিগাঁ পাৰতো বেছি ধৰ হয় হয় মৰিগাঁ প। লে পাবাই
অ বেছি দূৰ নহয়। মই এনে যোৱা নাই বাৰ কোনফালেদি যাম মই নাজানো বাৰু। দে
অ ইফালে আহিব লাগিব তুমি
টাউনৰ ফালে দি যায় নেকি?
টাউনৰ ফালেদি আহিব লাগিব তাৰপিছত বৰঙাবাৰী দি হয় আহিব লাগিব
অ
কি
তাকে টো।
অ
বাকী তুমি এনেই ফুৰিব কৰিব গৈছা নে নাই?
এই ইফালে যে মৰিগাঁও ফালে যে হেৰি কি কয়? আমচৰি যে ওচৰি যে পাৰ্কখন যে আছে যে তালৈ গৈছা?
অ এইখন হেৰি হৰ্ণবিল পাৰ্ক।
শৰণ শৰণ বিলখন নহয় এই অলপ যে ওপৰ পাহাৰৰ টাইপ যে যাব লাগে যে অলপমান।
অ নিজৰা পাৰ্ক নেকি? অ ইয়া হেৰি পাৰ্ক নে নে কিবা মন্দিৰ।
মন্দিৰ নহয় মন্দিৰটোতো আছে মন্দিৰ টোপা মানে অলপ আগুৱাই
অ অ নাই মই গম নাপাওঁ গৈ পোৱা নাই।
অ মহেশজন আহিছে নে নাই?
মই সেই চামো যোৱা নাই মানে মোৰ মাজতে এক্সিডেণ্ট হ'ল তাৰ পাছতে মই এতিয়া ওপৰ খোজকাঢ়িব নোৱাৰোঁ, বহুত দূৰ বোলে খোজ কাঢ়ি যাব লাগে।
কেনেকুৱা হোলাগ স্কুটিত নে কিহত?
নাই স্কুটি নহয় মানে বাইকত মই ৰখি আছিলোঁ। বহি পেলাই ৰখি থাকোতে পাছফালৰ পৰা গাড়ী এ খুন্ডা মাৰি দিছে মোক। অ তাৰপিছতে ভৰিত ইটো মানে অলপ ভাগিল ভাগা পাছত মানে মই অপাৰচন হ'ল বাৰু। কিন্তু দুটা মানে লোহাৰ টাইপেৰে সোমাই আছে। সেইকেইটা ওলাব মানে অহা বছৰ মানে ওলাই দিব আৰু।
অ তুমি ৰখ
লগৰ লগত চাৰ্জাৰী কৰিলে কাৰণে মানে অ ৰখি থাকতে মাৰি দিছে। খুন্দা মাৰি দিলে।
উম,
তাকে তো, সেইকাৰণে আজিকালি বৰফ হয় শুনাচোন তোমাৰ মাততো মই শুনা নাই ভালকে মই কাটি আকৌ কৰি আছো তোমাক দেই,
অ হ'ব দিয়া,